অ', কি কৰিছা?
এ, এনেই আছো তুমি?
ময়ো এনেই আছো, আজি অকনমান নেটৱৰ্কতো কিবা অসুবিধা কৰি আ
অঁ, অলপ দিগদাৰ আচলতে বতৰটোৰ কাৰণে হৈছে নেকি নে বুজিয়ে নাপাও অ।
অঁ, মই অথনিও তোমাক এনেই বোলো ফোন এটা কৰো ফোন লগালো কিন্তু ফোনটোৱে নালাগিলে।
কেতিয়াবা বৰ দিগদাৰ দিয়ে অ। খং উঠি যায়গে নেটৱৰ্কটো এনেকুৱা হলে মানে, কিবা এটা চাওঁ বুলি ভাবিলেও চাব নোৱাৰি যে।
হয় দিয়া, ওপৰৰ চাগে একদম ছেটেলাইট বোৰৰ কিবা এটা হৈ আছে।
হ'ব পাৰে, ইমান গৰম উঠিছে।
উম গৰমটো দিছে আকৌ, গোপ গোপনিকে লাগিছে অলপমান।
ৰাতিও যদি এনেকুৱা অৱস্থা হ'ব হয়।
উম। তেতিয়াতো আৰু শেষেই। তোমালোকৰ কাৰেণ্ট গৈছিল যে আহিলে নে নাই?
অ সেইদিনাখন একেবাৰে বহুত দেৰিকে দিছে, দিন টো মানে ৰাতিৰ পৰা নাই নাই দিনটোও নাই। তাৰপিছত আৰু একেবাৰে সন্ধিয়া টাইমত দিছে। দিছে যদিও আকৌ ভল্টেজ নাই।
হয় দিয়া ভল্টেজটো নাথাকিলেও লাইন থাকা নাথাকা একেই কথা হৈ যায়। উম।
বাকী এতিয়া কিমান টাইমত শুবা?
শুম আৰু। উম আজি অলপমান সোনকালে শুম আজি, গাটো একদম বহুত সোনকালে সাৰ পালো ন, উম বহুত বেয়া লাগি আছে, এতিয়া নটা বাজিল অলপ পাছত ভাতকেইটা খাই উম শুই দিব লাগিব, ভাবি আছো কাইলৈ যদি মানে পাৰো এবাৰ অ এ গাঁৱৰ পৰা আহিব লাগিব ডক্তৰৰ ওচৰৰ পৰা। উম, মানে মোৰ প্ৰেচাৰটো অকমান লৌ হৈ আছে।
অঁ, ভালকে খাব লাগিব তেতিয়া।
উম। তাকে কাম অলপো আছে, সেইখিনিও মানে কৰি আহিম আ
গৰম হলে যে বৰ অশান্তি লাগিব আকৌ ওলাই গৈ পেলাই এই গেলা গৰমত।
হয় দিয়া, নাই মানে এতিয়া যাবয়ো লাগিব উপায়ো নাই, অলপ এই ভাইটিৰ মানে স্কুলৰ অলপ কামো আছে। তাৰমানে স্কুলৰ কিবা জিঅগ্ৰাফি ভূগোলৰ কিবা উম প্ৰজেক্টৰ বোলে কিবা অলপমান ব স্তু কিনিব লাগে কিতাপ অলপমান।
অঁ বুজিছো, ভূগোলৰ আকৌ এইবোৰ বৰ হেৰি কৰি থাকিব লাগে নহয়।
অঁ, কিবা একদম অঁ সিহঁতৰ কিবা সৌৰজগতৰ ওপৰত বনাব দিছে আজি।
অঁ আচলতে ভোগোল যে।
উম, মই আকৌ ভাল পাওঁ ভূগোল বিষয়টো মই বহুত ভাল পাওঁ।
ছিলে মোৰো আছিলে, সেই স্কুলৰ টাইমতে ইলেক্টিভ ছাবজেক্ট আছিলে ক্লাছ নাইনত।
উম উম। মইতো একদম হায়াৰ ছেকেণ্ডৰীলৈকে মই ভূগোলতে আছিলো, তাৰপিছত মানে গ্ৰেজুৱেচনতো মই লৈছিলো, তাৰপিছত আমি এতিয়া সৰু পৰা মানে অসমীয়া মি মিডিয়ামত পঢ়ি গৈছো ন। ঘপকে মানে ইংৰাজী মিডিয়াম দি দিয়াৰ লগে লগে অসুবিধা পাই গলো। গোটেইখিনি ইংৰাজী মিডিয়াম হৈ গ'ল ন, সেইকাৰণে মানে পঢ়িবলে মানে পিছত ভাবিলোঁ আৰু যে। আহ মোৰ নম্বৰটো কমি যোৱাতকৈ মই মানে ভোগোল বিষয়টোত বেছিকৈ থাকিলে মই মানে হে অসুবিধা পাম। কিন্তু যদি মোৰ প্ৰথমৰ পৰা মিডিয়ামটো ইংৰাজী হ'ল হয় মোৰ
অ' তেতিয়া পাৰিলা হয়, হয় মই এতিয়া ভূগোলৰ কথা পাহৰিলোৱে আৰু কিনো আছিলে মনতে নাই একো আজিকালি চোন এই সাধাৰণ সাধাৰণ কথাবোৰে পাহৰো কিতাপৰ কথা আৰু কত মনত থাকে?
এয়া অ' দিয়া তথাপি মানে অ' শোঁৱৰাই দিলে ভাল লাগে আৰু মানে মনত পৰি যায় বস্তুবোৰ ন। উম অ' এইটো বছৰৰ সূৰ্য গ্ৰহণ আকৌ আছে নহয় গম পোৱা?
অ' শুনা নাই কিন্তু।
অ' বাৰ আগষ্টত সূ সূৰ্যগ্ৰহন আছে এই যে তিনি মাৰ্চ
অ' বহুত দিন আছে। জুলাই, জুলাই মাহতো আছে চোন মাজত।
অ' আগষ্টলে আছে বাৰু দিন আছে। দেৰ মাহ মানে আছে। এইয়া মাৰ্চৰ যে তিনি তাৰিখে চন্দ্ৰগ্ৰহণ লাগিছিল দেখিছিলানে?
মই যে ওলাই চোৱা নহয় চন্দ্ৰগ্ৰহণ তেনেকে আৰু এনেকে হয়তো চাগে সকলোৱে বিশ্বাস নকৰিব পাৰে কিন্তু ৰাশী লৈ পেলাই যে যিটো কয় প্ৰায় চোৱা নহয়য়ে মোৰ ওলাই।
মানে এনেইতো নিদিয়ে দেই আমাকো নিদিয়ে চাবলে। মই কিন্তু এইবাৰ গোটেই চন্দ্ৰগ্ৰহণটো চালো নহয় বুলো যি হয় হ'ব।
হেৰী হা সাগৰৰ, সাগৰ বুলি নহয় আৰু নদী বোলে এনেকুৱা পুখুৰী চুখুৰী চাবলৈ বোলে, বৰ ভাল বোলে।
অ' ভাল বুলি কয় আৰু পানীত মানে চালে বিশেষকৈ ভাল তেতিয়া মানে একো মানে উম প্ৰভাৱটো বেয়াকে নপৰে আৰু আমাৰ অ'। বেয়া প্ৰভাৱটো নপৰে কিন্তু মানে মই ডাইৰেক
এনেই চন্দ্ৰগ্ৰহণ লাগিব, সূৰ্য গ্ৰহণ লাগিব সেইটো টাইমতটো একো তেনেকে নেখায় বস্তু টো সকলো বস্তু ঢাকিয়ে থয়।
কিন্তু সূৰ্য গ্ৰহণ কিন্তু ভয় লাগে দেই চন্দ্ৰগ্ৰহণটো যদিও মোৰ ভয় নালাগে কিন্তু সূৰ্য গ্ৰহণটো মোৰ অলপমান
অ' আৰু ভয়ো লাগে মানে সূৰ্য দেৱতালৈ অলপমান কিবা মানে তেওঁক যেন মই ফেৰ মাৰিছো এনেকুৱা যেন লাগে
অ' আজি, আজি অসমত কিমান প্ৰভাৱ পৰিব বা সেই সূৰ্য গ্ৰহণটোত
অ' সূৰ্য গ্ৰহণটো অলপমান প্ৰভাৱ পৰিব বুলি কৈছে কিন্তু আমাৰ অসমত ভাৰতত
অ' তেন্তে
নীতি নিয়ম কৰিব দিছে আৰু বিশেষকৈতো অ' বিশেষকৈ তো চাগে গৰ্ভৱতী মানে মহি হিলাবোৰৰ কাৰণে বেছিকৈ সূৰ্য গ্ৰহণৰ নিয়ম কানুন থাকে নহয় কিবা
অ' হয় বাৰু মাটিতটো ভৰিও নিদিয়ে তাহাঁতি, পানীও অ' আৰু এটা কথা জানানে আহাৰ হাতটো মানে কিন্তু গৰ্ভৱতী মহিলাসকলে
অ মই সি সিমান খিনি বাৰু মই নাজানো এ ডাঙৰ মানুহে কোনোবা যদি কয় নাইবা তুমি তুমি কিমান মানে জানা যদি মোক কোৱাচোন মই মানে জানিলে ভাল লাগিব
অ মই ইমান ভালকে নাজানো কিন্তু আহাৰৰ হাতটো মানে
অ অ দেৱী মাৰ লগত যিহেতু সংযুক্ত অ মানিবই চাগে সেইটো মানাৰ কিবা নিয়ম আছে চাগে মোক ক'ব চাগে
অ মানে ঠাই ভেদে বেলেগ বেলেগ হ'ব পাৰে কিন্তু কেনেকে মানে সেই বিষয়ে ই মই নাজানো কিন্তু মানে আৰু
এনে যে সূৰ্য গ্ৰহণত যে বোলে কয় মাটিত ভৰি দিব নাপায়
অ শুনা কথা আৰু এইবোৰ খা নেখায় অ
অ খাব বাৰু আমাৰ ইয়াতো নিদিয়ে দেই মাটিত মানে ভৰি দিব নিদিয়ে যদিও মানে আমাৰ খালি এইটো কৰে যে বাহিৰত ওলাব নিদিয়ে এ কিন্তু এতিয়া মাটিত ভৰি নিদিলে এতিয়া গৰ্ভৱতী মানুহ এজনীয়ে যদি পাচ ছয় ঘন্টাকৈ যদি নিজৰ শৌচ প্ৰেচাৱবোৰ ৰখাই থয় তেতিয়াতো বহুত
নিজৰ কাৰণে অপকাৰ সেইটো কথা হয় বাৰু এয়া আৰু কথিত অতীতৰ পৰা লোকবিশ্বাস মতে চলি আহিছে লোকবিশ্বাসে নেকি মই মোৰ কবলৈও ভয় লাগে এইবোৰ আকৌ এতিয়া ভালকে নাজানো যে বিষয়টোৰ ওপৰত অ অতীতৰ পা যি চলি আহিছে সকলোৱে যেনেকে মানি আহিছে আইতা ক ককাহতৰ দিন পা মুখে মুখে প্ৰচাৰিত তেনেকে আৰু সেইকাৰণে ঘৰত যেনেকে মানে সেই তেনেকে ইমানো বেছি আৰু ঠাই ভদে বেলেগ বেলেগকে মানে নহয় জানে আৰু ঠাই ভেদেও সকলো বস্তুৱে বেলেগ বেলেগ নাম যে প্ৰত্যেকতে নীতি নিয়মবোৰ অলপ বেলেগ বেলেগে চোন
অ দিয়া কিন্তু ডক্তৰে মানে পানী খিনি খাব দিয়ে আৰু কাৰণ একেবাৰেতো আগ শুকাই থাকিব নোৱাৰি দিয়াচো
সেয়াই পানী খাবই লাগিব আৰু তো যাবই লাগিব বাথৰুমলে নিজৰে অপকাৰ নহলে উম
সেইটো কাৰণে খালি বাহিৰত ওলাব নিদিয়ে ভিতৰত বাথৰুমটো হ'লেতো তো একো আপত্তি নাই তেনেকুৱা আৰু কিন্তু সেইবুলি চন্দ্ৰৰ তাপটো মানে গাত লবলে নিদিয়ে আৰু সেইদিনা এইবাৰতো ৰাতি নটা বজাৰ পৰা একে পিছদিনাখন ৰাতিপুৱা চাৰে ছ চাৰিটা বজাৰ লৈ আছে
সেই আহাৰো আহাৰৰ হাততো তেনেকুৱাই নিকি পানী উঠাই ৰাখে মানে এ চাগে গৰ্ভ মানে বাকীবোৰৰ কাৰণে মই গম নাপাও কিন্তু এনে গৰ্ভৱতী মহিলাবোৰে পানীটো মানে মাটিত হেৰি স্পৰ্শ হৈ থাকিব নিদিয়ে নিকি
অ আজিকালিতো কোনেনো মাটিত স্পৰ্শ কৰায় ন পানীটো চবেইতো আৰু উ মানে
নহয় এনেকে মানে পাত্ৰত জমা কৰি ৰাখে মানে
অ অ এ সেইটোয়ে কৈছো আজিকালি মানুহে চবতো বটলতে ভৰাই উম ফ্ৰিজতে ভৰাই থৈ নাইবা বটলত বিচনাম বিচনা মানে হেড বক্সৰ ওপৰতে থৈ দিব তেনেকুৱাই হৈ যায় আৰু তলত থোৱা নাযায় আগৰ দিনত মানে কুঁৱা থাকে ন
অ সেই সেই চাগে তেতিয়া প্ৰভাৱ অ সেইটো কাৰণে চাগে মানুহে কয় নেকি কি সেই কথাটো।
অ কলহত থয় পানী।
কাৰণ চন্দ্ৰ সূৰ্যৰ ৰশ্মিটো যেতিয়া পৰে কিবা চাগে কেনেকুৱা বা নিয়ম নাজানো আৰু প্ৰভাৱটো পৰে কাৰণে সেনেকে কৈ চাগে।
উম উম মানে অ জানা মানুহ খিনিয়ে বেছি ভাল জানিব কাৰণ উম এতিয়াতো কোনো মইতো কাকো এতিয়া মই জানা বুলি নকওঁ সঠিককৈ কাৰণ আগৰ দিনৰ যেন মানে
অ মানে বহুত নীতি নিয়ম মানা মানুহ আছে বিশেষ তকে ব্ৰাহ্মণ সকলে তো মানে তাহাঁতৰ সৰু পাই তাহাতি মানি অহা হয় যে মোৰ আমাৰ মানে এনেকুৱা হয় এতিয়া আমি গাঁৱতো নাথাকো আৰু টাউনলৈ ওলাই অহা হ'ল ইমান নীতি নিয়মৰ মাজত সৰুৰ পৰা চলা নহ'ল আৰু তেনেকে ডাঙৰ মানুহ কবলৈও নাই শিকাই বুজাই দিবলৈও নাই মাহঁতে যি আৰু যি দেখিছোঁ সেয়াই সিমানতে আৰু
হয় দিয়া এনেও মানে টাউনত থাকিলে মানুহৰ ইমান নীতি নিয়মত চলিব গলে তোমালোকৰ মানে নিজৰ থাকিবও অসুবিধা হ'ব। তোমালোকে যদি গাঁৱৰ নীতি নিয়মতে এতিয়া বেছি চলি থাকা তোমালোকৰ এতিয়া অ নিজে মানে চলা ফুৰা কৰিবলৈ অশান্তি হ'ব অ মানে অশান্তিৰ সৃষ্টি হৈ যাব ন। তাত যদি তোমালোকে নি নীতি নিয়ম বেছি কৰি থকা টাউনৰ মানুহখিনি উপাৰ্জন কৰিবলে কাৰণে এফালে ওলাই যাবলৈও অ। ওলাই যাবলৈওচোন মানুহৰ ৰাস্তা নাইকিয়া হৈ যাব।
হে কামটো কৰিবই লাগিব যিমান যি চন্দ্ৰ গ্ৰহণ হওঁক সূৰ্য গ্ৰহণ হওঁক আহাৰৰ হাত থক যিমান নীতি নিয়ম থাকিলোঁ কাম থাকিলেতো ওলাই যাবই লাগিব।
হয় দিয়া। সেনেকুৱা ধৰণৰ কথাই আৰু
ভালকে নীতিয়ম নীতি নিয়ম বোৰ নোজানো যে কিন্তু কোনোবা কোনোবা ঠাইত কিছুমানে মনা মানুহো বহুত আছে। যে কিন্তু মানিলে ভাল বুলি কয় আৰু আজিকালি এইবোৰ ইমান নমনাৰ কাৰণেই চাগে ইমান অঘটন বোৰ হয়।
সেইটোয়ে যিমান খিনিলেকে পাৰোঁ মানিম আৰু ন এতিয়া জানালৈকেহে মানিম আৰু নাজানা খিনিতো নোৱাৰিম আৰু যিহেতু নাজানোৱেই ডাঙৰ মানুহে যিখিনি শিকাই দিয়ে আৰু
বাকী ঠিক আছে ন হ'ব এই মই মানে কোনোবাই মাতিছে মায়ে মাতিছে বাহিৰত।
উম ঠিক আছে হ'ব দিয়া উম উম উম